অ ফোনটো কাত খাই গৈছিলে আকৌ। তাকে কথা খিনি আধা আধা ষৰীয়া হৈ থাকিলে যে আৰু অকণমান কথা পাতো বুলি ফোন এটা কৰিলোঁ ক।
অ মানে মইয়ো হেল্লো হেল্লো কৰি আছোঁ মই মন কৰা নাই মোবাইলটো লগ হৈ আছে ন দে আৰু চাইলেন আছিলে গম নাপালো কাত খোৱাটো এইটোয়ে আৰু মানে এতিয়া মানে আগতে যিবোৰ ফ্ৰেচ ফেচ বস্তু আমি ধৰা জামু।
উ
এইবোৰ ধৰা লেতেকু নাচপতি ধৰা এইবোৰ মাটি কঁঠাল পাইছিলো এতিয়া কিন্তু বহুত সেৰেঙা হ'ল। কেলে মানে আগতকৈ মানুহবোৰ এলেহুৱা হৈ গ'ল খেতি নকৰে এনেকুৱাকে।
খেতি নকৰে অ আৰু বতৰ বিলাকো তোমাৰ সলনি হল নহয় আজি আজিকালি সে কিছুমান। অ চব বস্তু নে নেথাকেই তাৰমানে তেনেকুৱা হয় ভালকে নেলাগে গছবোৰ। মৰি যায় টো হয়।
আৰু জেগাবোৰ ধৰা তোমাৰ মানে চেঞ্জ হৈ যায় আৰু। আগৰ নিচিনা সাৰ জাতীয় মানে য'তে ত'তে মানে বস্তুবোৰ নজগে।
নজগে নজগো অ আৰু। তা সুধো তোমালোকৰ এই তোমালোকৰ সেইফালে আজিকালি ঢেকীয়া চেকীয়া পাই নাই ঢেকীয়া।
ঢেঁকীয়া নাই অ নাই কিনি খাব লগগীয়া হয় গাঁৱলীয়া জেগাত। আছো যেতিয়াও কিনি খাবলগীয়া হয়।
আমাৰো সেই একে অৱস্থা সেইটো কাৰণে সুধিলো মানে ঢেকীয়া। আগতে তো ৰাস্তাৰ কাষতে তোমাৰ ঢেকীয়া আৰু কচু ইমান থাকে দেখি থাক দেখি থাকো ন। মানুহৰ বাৰী খালী মাটি থাকিলেই পিছফালে কচু ঢেঁকীয়া এনেই। গজি থাকে আজিকালি সেইখিনিও মানে নাইকিয় হৈ গল। কৰ'বাত বহুত কম মানে এতিয়া মইতো ঢেকীয়া খাবলে ভাল পাওঁ দেই। তাৰপাছত সেই খাবলৈ মন গলে তোমাক কিনিহে খাব লাগে এনেকুৱা। হলে নদী কাষত। প্ৰায় নদীৰ কাষত পালেও তোমাৰ বহুত বেছি ভাল বহুত বেছি নাই মানে। নে আগৰ নিচিনা সেনেকুৱা নাই কিন্তু এই। ঢেকাকেইটা এসাঁজ খাবলৈ বুলি তুমি নই পাৰে পাৰে গৈনো কি বুটলি থাকিব পাৰিবা জানো। হোম। ইমান দখ যা।
কণিৰ বৰা যে বুলি কয় তুমি চিনি পোৱা নে। এ খাই ভাল পোৱা নে।
ভাল পাওঁ ভাল পাওঁ।
মই কিন্তু ভাল নাপাওঁ।
তিতা আকৌ শুন অ তিতা তিতা বুলি কয়।
আমাৰ ঘৰৰ মানুহে খুব খায় অ।
অ। মানে খাব লাগে আৰু সেইবোৰ যে স্বাস্থ্যৰ কাৰণে ভাল সেইটো কাৰণে আৰু। এনেকুৱাও নহয় যে মই ব। হুত বেছি ভাল পাওঁ খালি মানে ঘৰত যেতিয়া সিজাই তেনেকে খাওঁ আৰু।
উম খাব লাগে খাব লাগে এইবোৰ বস্তু যে।
উম উম অ ভাল পৰা। কিন্তু পাবলৈও নাই নহয় আজিকালি কৰবাত এদাল দুদালহে পায়। সেই তেনেকুৱা চব জেগাত নাথাকেও কিনিব লগগীয়া হয় অকল।
আমাৰ ছাইদে আনে ধক বিকিবৰ কাৰণে দুমুঠাত তোমাৰ ধৰা ল। ব তিনি মুঠাত ধৰা তোমাৰ পঞ্চাশ টকা ল'ব মুঠাতোত অকল চাৰিডাল। নহলে কিনে পাঁচ ডাল।
অ।
উম সেইকেটোকাৰণে মানে বুঢ়া হলে কিন।
কোৱা ক কোন ক'পা মানুহ আহে নিবলে।
মানে ইয়াতে ধৰা তোমাৰ হে।
ওচৰৰ মানুহে দিয়হি নেকি।
ওচৰ মানুহে ওচৰ মানুহে। যিবোৰ ৰিজাপ আছে ওচৰৰ ফালে ৰিজাপত অহা মানে যিবোৰ অহা যোৱা কৰে ৰিজাবলৈ।
অ।
সেইবোৰ আনে। আনি নি বিকে ৰাতিপুৱা টাইমত তুমি পাবা ধৰা এনেকুৱা। টাইমত যদি তুমি ওলাই যোৱা আমাৰ ওচৰতে এনেই। তিনিআলি নিচিনা এখন চা আমি য'ত শাক চাক বজাৰ কৰো চাউলৰ পৰা আদি কৰি মানে হলচেল নিচিনা এইবোৰ দোকান চোকান। নাছে আৱ
উম।
টাউনৰ নিচিনাই তো ত সেইফালে ওলাই গলে ৰাতিপুৱা টাইমত পাবা তাৰপিছত ধৰা তুমি পিছবেলা চা চাৰিটা চাৰে চাৰিটা সিমানত পাবা
অ
যিটো টাইমত মানুহে বিলৰ পৰা আহে।
অহ অ অ অ।
উম, আৰু যে এইটো মানে পানীত যে ভেদ ফুল, ভেদ ফুল,
উম উম উম উমহো ভেদফুল নাই খোৱা দেই খাই নেকি?
অ এতিয়া আমাৰ ফালে ওলাই একদম কচু পিপলিৰ নিচিনা লাগে তুমি কচু পিপলি টো সিজালে যেনেকুৱা লাগে। চুচ তুচ গুচাইকিনি তুমি সিজাবা।
অহ, অহ।
কচু পিপলি খাইছো নিচিনা লাগে ঐ তাতে ধৰা তুমি শুকান মাছ দি দিবা আমাৰ প্ৰায়ে খাই মই আগতে নেজা জানিছিলো দেই খাই বুলি যেতিয়া নাও তেনেকে চলাই আমাৰ এইফালে ওচৰতে অলপ পানী বুৰে এতিয়া পদুম ফুল মানে ফুলে ভেদ ফুলটো এতিয়া যেতিয়া আৰু লতাটো বগাই কলিটোতে পেলাই
উম উম উম
কোমলীয়া কোমলীয়া কেইটা আনি কিনে চুচ গুচাই চুচ গুচাই কিনে ধৰা তোমাৰ বয়েল কৰি পিনেৱকচু পিপলি সিজালে তুমি যেনেকৈ সিজোৱা তামানে সেনেকৈ সিজোৱা সিজাই আৰু খাই ইমানেই টেষ্টি লাগে অলপো নখজোৱাইও একদম কচু পিপলি খাইছে নিচিনা লাগে দেই বহুত ভাল লাগে একদম তেল তেল পুৰা তেল ওলায়
অ কেনেকে লয় সেইবোৰ?
সেইবোৰ ন আমি এতিয়া ধৰা এতিয়া লাহেকে ওলাব এতিয়া আমি সেইফালে ওচৰতে এনেই পথাৰ নিচিনা এখন আছে তাৰপাছত যাওঁ তাত নাও এখনি আছে আমি এনেই চলাই কিনি দুজনী তিনজনী মানে এনেকে উঠাই কিনি আনো আৱ কিনি কিন টো নেখাওঁ দেই।
অ কিনিবলে নেপাবা ন।
উম কিনি কিনেও কেছু মানে কিছুমানে বিক্ৰী কৰে কিন্তু আমি মানে কিনি নেখালেও হয়। পায়ে যাওঁ ন।
অ পায়ে যোৱা যে অ এতিয়া নতুন এটা বস্তুত আজি শুনিব। পালো ন এই খাবলে মন গ'ল আৰু কেনেকুৱা নো হয় টেষ্টটো হয় নাই।
ওলাই বেছি তোমাক ফোন কৰি, কিন্তু খা তুমি এবাৰ যদি ঘৰৰ মানুহক ভালকে মানে শুকান মাছৰ সৈতে ৰচু চুন দি কিনি তুমি দালি দালি দি দিবা দালি দিলে কিনে আৰু ভাল লাগে। তুমি কচু পিপলিটো তুমি যি দি কিনি বনোৱা মানে সেনেকেই বনাই কিনে।
মানে হেৰি তোমাৰ বইল কৰি কেনে মানে থুপথুপীয়াকে বনাব লাগে মানে ন
বইল কৰিবলে মই কিছুমান ট অকল বইল কৰোঁ পানীটো পেলাই দিওঁ, আকৌ যদি ৰচুন চচুন দি কিনে দালি ল লগত যদি আমি তে তালি তেল যেনেকে মাৰো ন দালিত বইল কৰি কিনে এনে কৰিকিনে খালে কেনে ভাল লাগে আকৌ টেষ্টটো এটা বেলেগ টেষ্ট উঠে
অ
কচু পিপলি খাইছো নিচিনাই লাগিব অকমানো ধৰি এদিনীয়া মানুহে যদি তুমি বনাই কিনি যদি দিয়া কচু পিপলি বুলিয়ে ভাবিব হ
অ অ এনেকুৱা মানে পিছল পিছলে হয় বস্তুটো টো ন। উম আজি শুনিছোঁ দেই মই ভেত ফুলৰ হেৰিটো খাই বুলি নেজানুং তাছত উম খাব লাগিব পালে কেতিয়াবা কবা দেই যদিহে পোৱা তাৰছত সেইফালে উ কিনিম কিনিবলে হলে যাম মানে
কিনিবলে নাই মই কেতিয়াবা ওলালে কিন্ত তোমাক ফোন কৰি দিম আহিবা ন এফালে ফুৰিবলে কে
অ অ অ নিশ্চয়
ধৰা উম কল মৌ কলমৌ ওলাই গলে বিললে গলে কিনে পাওঁ খালি কিন্তু বেছি কল মৌটো খালেই হয় কি পায়খানাটো ঢিলা হয় মানে লেট্ৰিনটো ঢিলা হয় ক
অ কিন্তু তোমাৰ বহুত দিনৰ মূৰত খালে তো পেটটো চাফা
চাফা কৰে অ বেছি ৰেগুলাৰ খালে কিনে সেইটো আঠা জাতিৰ নিচিনা বস্তু ন অলপ
উম সদায়তো খাব নেলাগে এ কলমৌ তুমি হেৰি পাত এনেকুৱা লতা কলমৌতো কোৱা নাই জানো পানীত যেনেকে বগাই থাকে সেটো উম উম সেইটো আমাৰ ফালে পাই দেই আমাৰ ইয়াত জান এটা আছে যে তাত সেনেকে বগাই
তাকেচোন তোমালোক সেফালে পদুম মানে ভেদফুলটোতো ফুলিব ন পদুমটো
নাই নাই নুফুলে নাই ডাঙৰ হেই নাই যে নৈ নৈ দেখন ডাঙৰ নহয় ন আমাৰ এখন অ নৈ মানে সৰুও হয় তাৰছত সেইফালে মানেফালে গৈ মেলিহে তোমাৰ ব্ৰহ্মপুত্ৰৰ লগত লগ লাগিছে চাগে দুখন তিনিখন এনেকে লগ লাগি সৰু নৈ যে অ নলা নিচিনাই কব গ'লে আও তাৰছত সেইকাৰণে এইবোৰ ভেদ ফুল নুফুলে ক
উম ছোৱা
বিলত বিলত আছে চাগে ন
বিলত আছে অ আমাৰ ওচৰতে বিল আছে ত
অ
যিবোৰে মাছ মাৰিব যায় হেয়াত
অ অ অ এ বিলত আৰু মেটেকা ফুলু খাইছা নাই মেটেকা ফুল খাবলৌওচোন বৰ ভাল লাগে
মেতেকাফুল খাই হা কিন্তু কিবা এটা খজুটি
খজুলি এটা আছে আছে আছে আছে আছে কিন্তু খাবলে সেইটো সোৱাদ হয় ভাল হয়
উম এই কণীৰ লগত খালে কিনে ভাল বুলি কয়
অ তেনেকেই খোৱা হয় এইটো
উম অ অমিতা অমিতা ফুল খায়
অমিতা ফুল খাই অমিতা ফুল টো অকমান তিতা তিতা হয় ন
অ বইল কৰি কিনে পানীটো পেলাই দিব লাগে হা পেলাই কি তুমি ধৰা কনীৰ লগত ভাজি কৰি খাবা ভাল লাগে।
অ তেনেকে ন
উম আৰু এইটো কিছুমানে কয় হা এনেকে তামোলৰ যিটো ফুল কলিটো পেলাই ন
উম
সেই মানে তামোলৰ ফুলটো খাই বুলি কোৱা শুনো কিন্তু মই খোৱা নাই আজিলৈকে
সেইটো ময়ো ইউটিউবত দেখিছিলো ইউটিউবতে নে ফেচবুকতে নে প্ৰিয়াহঁতে দি থকা দেখিছিলো আকৌ তেন তামোলৰ এনেকুৱা সেই কলিবিলাক যে
উ উম উম উম মই পাইছো সেনেকেই মানে শুনিছো আৰু দেই খায় বুলি কয়
তাকে কি কি খায় ন মানুহে মানে তুমি ৰান্ধিব জানিলে হ'ল আৰু যিকোনো এটা বস্তু বোৰ ধুনীয়া ৰেচিপি হৈ যায়
যিবোৰে মানে ৰেচিপিটো বেছিকে মানে বনাই থাকে মানে ৰেচিপিবোৰ যিবো নে বনাই মানে। সেইৱে আমতকৈ। বহু গুণে জানে মানে ৰেচিপি কোনটো লগত মানে কোনটো বস্তু। খাই ৰঙালাওঁ লগতো কিছুমান। কিছুমানে গাহৰি খায়।
অহ।
উম।
পিছে ৰঙালাওঁ লগত হাঁহ মাংস খায়। এতিয়া এতিয়া খেতি তোমালোকৰ ফালে খেতি চেতি হয় নাই।
খেতি আমাৰ ফালে নকৰে হা।
অ।
আমাৰ মাহঁতৰ ঘৰ ফালে কৰে।
অঁ খেতি নকৰিলেতো ভালে। এনে বাৰু ভালে আছে কেলে কি কষ্ট খিনি কম আৰু তোমালোকৰ ন।
উম আৰু কিনিবলগীয়া নহয় আকৌ।
উম। হয় হয়। তাৰপিছত মই গৈছিলোঁ তোমাৰ। তোমালোকৰ সেইটো চাইডে উম ফুৰিবলে গৈছোঁ নহয়।
অ আহিছিলা ন।
অ গৈছোঁ মানে দুবাৰ মান গৈছোঁ বাৰু। কেতিয়াবা কেতিয়াবা ভালকে ক'ম বাৰু। মানে ক'লে ক'লে গৈছোঁ উম তাৰ পিছত মানে বিয়া। বিয়া খাবলৈ গৈছিলোঁ।
অ বিয়া খাব আহিছে।
হা।
বিয়া খাব আহিছিলা।
অ বিয়া খাবলৈ গৈছোঁ দুখন বিয়া খাবলৈ গৈছোঁ তালৈ।
অ আচ্ছা।
উম। চিনাকি ছোৱালীও আছে তাৰমানে তেনেকে।
অ অ আচ্ছা।
উম।
এ এনেকে চিনাকি থাকিলে কিনে ভাল অ।
ভাল ভাল অ ফুৰিবলে যাব পাৰি আৰু।
অহ।
বিয়া সকামে তাৰপিছত। পানী এই এইফালে পানীতো চব জেগাত নহয়। কিছুমান ঠাইত হয় ন অলপমান পানী হয় এইটো চিজনত। উম।
হে।
পানী -পানী বাঢ়ে ন সেইফালে মানে এইটো চিজনত।
পানী বাঢ়ে অ কিন্তু এতিয়া এ মানে নাবাঢ়িলে দেই।
অহ।
এইবাৰ নাবাঢ়িলে যোৱাবাৰ কিন্তু বা ৰাস্তাত খোজ ৰাস্তাতো খোজ কাঢ়িব নোৱাৰি আনকি দেই।
অহ।
আকৌ ধৰা এইবোৰ যেতিয়া পানীবোৰ শুকাই যায় কেঁচুবোৰ যে ওলাই থাকে মৰে। ইমান গোন্ধ গোন্ধতে বেমাৰ হব মানুহবোৰৰ যে।
অ সেনেকুৱা ন।
উম গোন্ধটো ওলাই খুব। যিবোৰ পানীবোৰ আমাৰ কিন্তু নুবোৰে দেই। যে মানে ঈশ্বৰে বুৰে আও।
উম উম উম উম উম দুবছৰ উম।
পিছে এতিয়া মানে ভাত বনাই থকা হৈছে নে
ভাত যে বনোৱা হ'লেই আমাৰ ভাত বনালে খালি ভাত বনোৱা হ'লে খালি খোৱাহে হোৱা নাই তুমি পিছে এতিয়া বনাবলে হৈছেগে আৰু ন হেল্ল' শুনিছানে? হেল্ল'! বহুত দে অ হল শুনিছা?
অ এতিয়া শুনিছো।
অ অ অ হেৰি বোলো, তোমাৰো এতিয়া ভাত বনাবলে হৈছেগে আৰু ন।
অঁ এতিয়া বনাওঁ লাহেকৈ দেই তোমাক মই পিছত কল কৰি আছোঁ।
অঁ, বহুত দেৰি কথা পাতিলোঁ বোলো পিছত আকৌ তুমি সময় পালে ফোন কৰিবা তেতিয়া আকৌ কথা পাতিম ন।
অ ঠিক আছে ঠিক আছে আৰু তুমি ধৰা এয়া এ ভাতটো বনাই থৈছা এতিয়া খাই লোৱা